শুনিছা?
হেল্লৌ' শুনিছো শুনিছো।
খবৰ পাতি ভাল ভাই তোমাৰ?
বাকী ভাল ভাল ভাল, তোমাৰ?
ভাল ভাল ভাল, আজি গৰম কেনেকুৱা দিছে তাতে?
গৰম বহুত দিছে আজি গৰম।
উম' আমাৰ- বাৰু গৰম নাই ইমান, মানে গৰম আছে- ৰ ৰ ৰ'দ দিয়া নাই আজি খালি, বৰষুণ দিব নেকি অলপ পিছত।
অঁ বৰষুণ দিব নেকি?
আৎচ্ছা আজি কিহৰ ওপৰত কথা পাতিম বুলি ভাবিছা?
আজি আমি গৰম দি আছে যাতে আমি গৰমৰ ওপৰত মানে আজি প্ৰাক- কৃতিকৰ ওপৰতে কথা পাতিম।
অ' ঠিক আছে।
আজি ৰ'দ দি আছে ন, তাৰে ওপৰতে অলপ কথা পাতো মানে।
হয়।
বাকী তুমি ফুৰি ভাল পোৱা নে?
ফুৰিতো ভাল পাওঁ।
অ' মানে ক'বাত গৈছে নেকি ফুৰিব?
মই ৰিচেন্টলি শ্বিলং যাই আহিছো।
শ্বিলং শ্বিলঙৰ ক'ত গৈছা?
শ্বিলঙৰ লাইট লুম চিনি পোৱা ন।
অঁ, লাইট লুম চিনি পাওঁ।
লাইট লুম গৈছো তাৰপিছত চেৰাপঞ্জী তাৰপিছত- চা তাপিছত- তাৰ পিছত শ্বিলঙৰ পুলিচ বাজাৰ গৈছিলো। মানে একদম ভিতৰুৱা জাগাত যোৱা নাই ভিতৰুৱা এক্সপ্লৰ কৰিব লাগিব লাহে লাহে। খাচী হিলছ আছে ন তাতে।
অঁ'
তাতে যাব লাগিব।
উম' উম' শ্বিলঙত ভালে লাগে, মই গৈছিলো আগতে।
শ্বিলঙত মানে ৱেডাৰটো বহুত ভাল।
ভাল ভাল ভাল, এতিয়া যাব ভাল আৰু।
গৰমো নহয় ঠাণ্ডাও নহয় মিডিয়াম বৰষুণে দি থাকে একদম।
ভালে ভালে শ্বিলঙত ভাল, তোমাৰ লাইটৰুমতটো ভাল আৰু তোমাৰ চেৰাপুঞ্জী
আৰু শিল-শ্বিলঙত এতিয়া নিয়ৰো পৰি আছে।
এতিয়া আৰু কবাত কৰিছে নেকি যোৱা
এতিয়া নৱেম্বৰত তুমজং যোৱাৰ প্লেন আছে।
তুমযাং, তুমযাং, তুমযাং তোমাৰ কাৰ্বি আলঙত আছিল ন? না ডিফু, ডিমা হাছাও, ডিফু অ'। অ', তাত মানুহ যায় হলেও গৰম আছে কিজানি তাত।
এইটো কাৰণে নৱেম্বৰ মাহত যাম ঠাণ্ডাত।
উম, ঠাণ্ডাত তুমি এতিয়া হেৰি গৰমত যাব পৰা এটা জেগা আছে তোমাৰ প্লেইন যাবা পাৰা নাইবা চৰলপাৰা যাব পাৰা কোকৰাঝাৰ।
অ', চাৰলপাৰা, জাগাৰ নামটো শুনি আছো।
বহুত এতিয়া ট্ৰেণ্ডিঙত আছে এতিয়া।
কেনে জেগাটো গৈছা নেকি তুমি?
না না যোৱা নাই আমাৰ গাঁৱৰ পৰা গৈছে। মানে কি তাত নি-নিজৰা আছে গা ধোৱাৰ কাৰণে ভাল। গছ গছনি আছে, নিজৰা চাইডে চাইডে তোমাৰ।
তুমি এনে ক'ত ক'ত ফুৰিছা তুমি?
মই গৈছো এনেই শ্বিলং তিলং গৈছো এইবিলাক তাৰপিছত তোমাৰ
আউট অফ ষ্টেট গৈছা ন, আউট অফ ষ্টেট গৈছা?
আউটত গৈছো, বিয়া বিহাৰ চিহাৰ গৈছো। বিহাৰ গৈছো তোমাৰ, পটান গৈছো।
ভূটানত যে গৈছা তোমাৰ ডকুমেন্ট কি কি লাগে?
ভূটানত ডকুমেন্টচ তোমাৰ হেৰি লাগে তোমাৰ গাড়ীৰ লাইচেন্ঞ্চ লাগিব।
অ'।
আৰু তোমাৰ পান কাৰ্ড লাগিব নাইবা আধাৰ লাগিব।
পান কাৰ্ড নহলে আধাৰ।
আধাৰ লাগিব, তাৰপিছত গাড়ীৰ লাইচেন্ঞ্চ লাগিব, আৰ চি লাগিব গাড়ী
আৰু এনট্ৰি ফিজ কিমান?
এন্ট্ৰি ফিজ নাই, তাত মানে কি ভূটানত মেইন টাউনত যোৱা নাই। থিম্পুত
উম।
মানে আমি গৈছিলো চামদুপ জংকাৰ বুলি কৈ তোমাৰ এই তামোল পুৰো যি কি যায় আমাৰ
ভূটানত চাগে তেলৰ দামো কম ন ছিক্সটি নে কিমানকে
অ', তেলৰ দাম কম।
উম।
ভূটানত এনেই আমাৰ তামোলপুৰেদি যাব পাৰি তাত
হা হা তামোলপুৰে দিও যাব পাৰে বঙাইগাঁও দিও যাব পাৰে।
অ', তাৰমানে তাত এক দিনৰ কাৰণেই আছে এক এক চৌব্ববিশ ঘণ্টা থাকিব পাৰি।
অ', অ', চ-চৌবিশ ঘণ্টা মানে ইয়া এটা বনাই দিয়ে। পাচ এটা বনাই দিয়ে ন, পাচ টাইপ।
আৰু যদি ভিতৰত তুমি থাকা, পেমেন্ট কৰিব লাগব।
অ', মানে কেইদিনমান যদি থাকো।
অ ভিজা লাগব তাত
ভি ভিজা ল'ব লাগে ন
অ কিবা ল'ব লাগে পাচ ল'ব লাগে কিবা এসপ্তাহত অ এসপ্তাহত কিবা ষোল্ল নিৰান্নব্বৈ টকা লাগে
মানে অকল থত থকাটোৱে
থকাটো যদি পাছ হয়
উম বুজিছো
আৰু ইয়াত একদিন থকাৰ কাৰণে হেৰি নালাগে তোমাৰ অ পইচা নলয় কিন্তু চৌ্বিছ ঘণ্টা
অকল চৌব্বিশ ঘন্টা এ এয়াতো গ গম পাই কেনেকে চৌবিশ ঘণ্টাৰ ভিতৰত তুমি যদি নাহা
অ মানে কি তাত হেৰি কৰিবো পুলিচে হেৰি কৰিব তোমাক
এনট্ৰি কৰি ৰাখি দিব ন
এণ্ট্ৰি কৰোটে বাৰু তোমাৰ হেৰি নহয় আমি যাওঁতে তাত লেখি থৈ দেই ন ইমান কেইটা মানুহ গৈছে যে ইমান ইমান টাইম হ'ল ওলাই অহা নাই আজি ইমান টাইম ইমান কেইটা মানুহ ওলাই আহিব লাগিব
উম বুজিছো
ভূটানত চাব লগা নাই আমি য'ত গৈছো চাৰোপ জংকাৰ বুলি কৈ চানৰোপ
হা হা
তাত মানে কি বেলেগ সেনেকুৱা নাই ঠাণ্ডা অলপ আছে আৰু তোমাৰ তাত টাউন বিলাক কিন্তু ভাল
ভূটানত ভিতৰত পুৰা ঠাই ভাল ভাল আছে
অ ভাল আছে ভিতৰত নহ মেইন ভিতৰত যেতিয়া ভূটানৰ ৰাজধানী থিম্পুত আছে তোমাৰ
উম হম কাঠমাণ্ডু
অ ক নেপালত আছে থিম্পু বুলি কয়
হা হা বুজিছো
অ আৰু ভূটানত তোমাৰ হেৰিত দাম কম কিন্তু ত' বিয়েৰ বিয়েৰ বি বিয়েৰ বিলাকৰ দাম কম
অ অ কিমান মান কে
এটাত ষাঠি টকাকে লয় তোমাৰ
কি কোৱা বা কাৰ্টুন আনি দিব পাৰু চবে
নাই নাই আনিব নিদিয়ে ন
মানে তুমি কিনি আনিব নোৱাৰা
নোৱাৰি দুই অ দুই চাৰিটা আনিব পাৰি কিন্তু সেই কাৰ্টুন হিচাপে আনিব নিদিয়ে
কাৰ্টুন হিচাপে নহয় মানে এনে শ্বপিং কৰা টাইপ
অ দুই কিন্তু দেখা দেখিকে আনিব নোৱাৰে উ সেটোত গেটতত চেক কৰে, মানে কি? তোমাৰ এই স্কুট বিলাকৰ ভিতৰত জিকিত লৈ আহিব পাৰি দুই চাৰিটা। আঠটা কিন্তু দেখা দেখি কে আনিব নিদিয়ে।
বেগ চেখ কৰে না?
অ বেগ চেক কৰে আৰু আমাৰ ইণ্ডিয়াত সেইটো এলাও নাই ন ভূটানত।
অ' অ'।
শ্বহানৰ সেই মাল বিলাকৰ এলাও নাই।
ভূটানৰ কাৰেঞ্চি, আৰু ইণ্ডিয়াৰ কাৰেঞ্চিৰ, ডিফাৰেঞ্চ তুমি ত কিবা পাইছাই চাগে?
অ বুজি মানে কিমান বাইটে চলি আছে কাৰেঞ্চি তোমাৰ, মই এতিয়া কিমান বা।
উম মানে এক্সচেঞ্জ কৰিব ক'ত ক'ত লাগে পইচা, এক্সেঞ্জে যে কৰে, ক'ত ক'ত কৰিব লাগে?
পইচা হেৰি, ইণ্ডিয়াৰ পইচা একচেপ্ট কৰে।
একচেপ্ট কৰে?
হেল্ল' একচেপ্ত কৰে আমাৰ, আমি যাওঁতে উম।
অ'অ'।
ইণ্ডিয়াৰ পইচা একচেপ্ট কৰে তাত, অ একচেপ্ত কৰে ৰাখে তোমাৰ।
তাকে মোৰ। নেক্সট ইয়াৰ মানে নেপাল যাম বুলি ভাবি আছো। নেপালৰ কাঠমাণ্ডু।
অ।
শুনিছো, কাঠমাণ্ডু জাগাটো বহুত ভাল বোলে।
নেপালত যাই পোৱা নাই কিন্তু।
অ।
নেপালত যায় পোৱা নাই। নেপাল আৰু তোমাৰ শ্ৰীলংকা অ না। শ্ৰীলংকা কিন্তু ভাল লাগে, শ্ৰীলংকা এনে যাব ইচ্ছা যায়।
মোৰ বহুত দেৰি লাগিব শ্ৰীলংকাৰ যোৱাতে।
অ নাই তোমাৰ যাব পাৰি, বেছি নাই তোমাৰ আজিকালি এ হেৰি দি যাব পাৰি কিজানি, বাছে দিও পাৰি, চিষ্টেম কৰচি কিজানি তোমাৰ।
তাকেতো ইয়াতো মিলিব লাগিব ন বাজেটটো।
যাব পাৰি তাত, কিবা। তামিলনাডুৰ ইপিনে ওচৰ হয় তোমাৰ, সাগৰৰ আছে যি কেৰেলা।
হা, হা, হা এইফালে ওচৰত।
অঁ ইপিনে কিবা সাগৰে দি যাব পাৰি।
কেৰেলা জোগাটো কিন্তু বেয়া নহয়।
কেৰেল, কেৰেলা ভাল।
কেৰেলাৰ, ৰাস্তা কিটা বঢ়িয়া।
অ গৰম আছে কিন্তু।
উম' উম' গৰম আছে, বাকী তুমি আউট অফ ষ্টেট অকল। ভূটানে গৈছা ন, দেল্হী মুম্বাই যোৱা নাই?
নাই নাই ভটান গৈছো মই, আউট অফ ষ্টেট নহয়, ভূটানতো এখন দেশে পৰে।
উম।
অকল মই বিহাৰত গ'লোঁ, বেলেগ যোৱা নাই ৰবা।
উম মই ৰিচেণ্টলি দেলহী গৈছো, কিন্তু দেলহী যায় লাভ নাই এতিয়া, বহুত গৰম।
এতিয়া তাতে ফৰ্টি মান উঠি আছে, ফৰ্টি ডিগ্ৰী।
অ' অ' বহুত গৰম আছে।
দেলহীত হায়েষ্ট গৰম হয়, পুৰা গৰম, বেছি।
তামিলনাডুতো গৰম আছে এতিয়া।
বাকী তোমাৰ ঠাণ্ডা এৰিয়া যেনে উ, লাডাখ যোৱাৰ প্লেন আছে?
নাই নাই নাই, কৰা নাই ৰ'বা, বাজেট বহুত লাগে তাত।
মানে চবৰে লাডাখ বুলি ক'লে ড্ৰিম প্লেচ ন'।
অ' কিন্তু তোমাৰ পইচা লাগিব বহুত।
বহুত বহুত বহুত, এইটো এইটো ভৱিষ্যতৰ কাৰণে আৰু। ভৱ-ভৱিষ্যতৰ কাৰণে। এতিয়া এতিয়াৰ পৰা ড্ৰীম অ' এতিয়াৰ পৰা ড্ৰীম কৰি ৰাখিলেহে বস্তু কেইটা মানে আশা পূৰণ হ'ব।
অ' হ'ব হ'লেও পইচা পাতি জমা কৰিব লাগিব। অ'।
অ' পইচা পাতি জমা কৰিব লাগিব। লাডাখ গ'লে মিনিমাম টু লেক এটা হাতত লৈ যাব লাগিব।
অ' দুই লাখ লাগিব।
মিনিমাম তাতে আৰু খাৰডোংলা পাছ আছে, পেংগুম লেক আছে
অ'।
সেইবিলাকত এটাই প্ৰব্লেম হয়, অক্সিজেনৰ প্ৰব্লেম হয়। অক্সিজেন বেগ কেৰি কৰিব লাগে। লাডাখৰ এটাই প্ৰব্লেম পাহাৰৰ। অক্সিজেন বেগ কেৰি কৰিব লাগে।
অ' ঠিক আছে দিয়া অলপ মই ব্যস্ত আছোঁ এতিয়া, পিছ
বাকী তোমাৰ ড্ৰিম প্লেচ বুলি ক'লে কোনটো?
ড্ৰিম প্লেছ মোৰ মানে কি আৰু এই বাহিৰত আছে। বাহ
অ' দিয়া বাৰু তোমাৰ লগত কথা পাই, অ'।
ভাল লাগিল, ঠিক আছে ৰাখিছোঁ দিয়া।
এন দি, ঠিক আছে ঠিক আছে ভাল লাগিল তোমাৰ লগত কথা পা
ঠিক আছে।